হেল্ল? ' হেল্ল'?
অহ কি কৰি আছা?
বহি আছো। তুমি কি কৰি আছা?
মই ৰখি আছো।
অহ খবৰ ভাল?
খবৰ ভালেই, তোমাৰ ভাল ন?
অ' ভাল ভাল। ঘৰতে আছা?
মাজতেই ভাত খালা নেকি?
খোৱা নাই, তুমি খাইছা?
মই খাম এতিয়া আৰু
উম, অলপ দেৰি হব। চাৰে নটা বজাত খাম।
অ' চাৰেনতা
হয়-
উম
তুমি সদায় এনেকুৱা টাইমতে খোৱা
অ এনেকুৱা টাইমতে খাওঁ।
উ পিছত
পাটা খাইছিলা সন্ধিয়া টাইমত চাহ তাহ খাইছিলা?
খাইছিলো। তুমি খাইছিলা?
খোৱা নাই আজি
কিয়?
আজি এনেই খোৱা নাই।
কলেজ গৈছিলা আজি?
যোৱা নাই ৰাতি কেইটাত খোৱা?
ৰাতি শোওঁতে-শোওঁতে এঘাৰটা বাজি যায়। তাৰপিছত খু অলব মোবাইল তোৰ বালতি পো অ
অ আৰু ৰাতিপুৱা কেইটাত উঠা?
ৰাতিপুৱা ছয় টা সাতটা বাজি যায় তুমি
মই তেনেকুৱা এ সাতটাত উঠো ধৰা।
উ উঠি কি পঢ়িব বহা
গোটেই মানে ঘা চা ধুও কবাত যাব লগা থাকে
ৰাতিপুৱা কি মৰ্ণিং ৱাক কৰা
নকৰোঁ।
কৰা।
তুমি কৰা নেকি
মই মাজে মাজে কৰো
অ কৰিব লাগে এনেই
অহ কৰিলে ভাল এইটো অলপ ঠিক থাকে
ঠিক আছে হ'ব
ঠিক আছে